হেল্ল'? অঁ হয় কওক?
ভ্ৰমণৰ প্ৰসংগত কেইটামান কথা পাতিম বুলি ভাবিছিলোঁ
অ বাৰু কওকচোন?
নে আপোনাৰ অনুসৰি ভ্ৰমণৰ পৰা আমি কি কি শিকিব পাওঁ?
আমি ভ্ৰমণৰ পৰা বহুতো কথা শিকিব পাৰো, উদাহৰণস্বৰূপে আমাৰ ভ্ৰমণৰ ফলত বহুত আমি নজ জনা কথা জানিব পাৰো, তাৰ উপৰিও আমাৰ ভ্ৰমণৰ ফলত আমাৰ মাইণ্ড আমাৰ যিটো মগজু সেইটো ফ্ৰেছ হয়। তেনেধৰণে বহুতো কথা শিকিব পাৰোঁ আমি।
নিশ্চয়-নিশ্চয়-নিশ্চয়, এতিয়া আমি আমাৰ দৈনন্দিন জীৱনত আমি যিমানবোৰ কামত ব্যস্ত হৈ থাকো তাৰ‌উপৰি আমি আমাৰ আহ কেতিয়াবা মানসিক সুখ শান্তিৰ বাবে হওক বা স্বাস্থ্যৰ সুস্বাস্থ্যৰ বাবে হওক বা আমি আমাৰ মনটো প্ৰয়োজন হয় কাৰণ আমি বাহিৰা কথা বা প্ৰকৃতিৰ সৌন্দৰ্য সমূহ উপভোগ কৰিবৰ কাৰণে আমি ভ্ৰমণটো আমাৰ কাৰণে নিতান্তই প্ৰয়োজনীয় দৈনন্দিন জীৱনত। এই এই প্ৰসংগত আমি আলোচনা কৰিবলৈ বিচাৰিছো এই ক্ষেত্ৰত কি হয়, আমি যেতিয়া আহ প্ৰত্যেক দিনাখনে প্ৰত্যেকটো কাম যেতিয়া কৰি আমি এক ধিয়ামি হৈ যাওঁ ফলত কি হয় আমাৰ পাৰিবিক সংখ্যাই হওক বা ব্যক্তিগত সংসাৰত আমাৰ কি হয়, একেখিনি কথাৰ ফলতে আমাৰ মাজত আমি যদি পৰিয়াল কেন্দ্ৰিক হয় তেনেহ'লে পৰিয়াল কেন্দ্ৰিক মাজতে আমি আৱদ্ধ হৈ থাকো। বা আমি
হয় হয়
একান্ত যদি অ অকলশৰীয়া হও অকলশৰীয়া ক্ষেতত তে আমি নিজৰ মানসিক চাপেই হওক বা যক আমি ষ্ট্ৰেছ বুলি কওঁ সেইবিলাকৰ মাজতে আমি সোমাই থাকো। কিন্তু ভ্ৰমণক ফলত যেতিয়া আমি এঠাইলৈ যাওঁ তেতিয়া আমি প্ৰকৃতিৰ সেই সৌন্দৰ্যতাৰ মাজত নিজৰ আহ সেই যিসমূহ ডিপ্ৰেশ্যনে হওক বা ষ্টেচে সক সমূহৰ পৰা আমি ৰিলিফ পাব পাৰোঁ গতিকে কথাটো হ'ল কি যে আমি আমাৰ অনুসৰি যে এতিয়া আমি আমাৰ অনুসৰি বছৰেকত প্ৰায় দুই তিনিবাৰ আমি ভ্ৰমণলৈ ওলাই যাব লাগে আমাৰ বন্ধুৰ সতে হওক বা পৰিয়ালৰ সতে হওক এখন ঠাই ভ্ৰমণ কৰিব লাগে আ য'ত আমি প্ৰকৃতিৰ সেই সৌন্দৰ্য সমূহ উপভোগ কৰাৰ লগতে আমি আত্মীয় স্বজনৰ সৈতে একে বন্ধুত্বই হওঁক বন্ধুত্ব খিনি আৰু বেছিকৈ গঢ় দিব পাৰো এই কথা আপুনি কিমান বিশ্বাস কৰে বাও
সেই কথা মই আচলতে সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ
আপোনাৰ এনেকুৱা ঠাই আছে নেকি যোনখন ঠাইত আপুনি যাব বিচাৰে পুনৰ এনেকুৱা এখন ঠাই যাব বিচাৰে নেকি
চাবলে গ'লে তেনেকুৱা ঠাই বহুত আছে মন যায়
হেল্ল আপোন এনেুকোৱা কেনেকুৱা ঠাইত ভাল লাগে আৰু হওঁক কিছুমানৰ এনেকুৱা লাগে ওখ পাহাৰৰ উঠ স্ন'ফল হৈ থকা মানে বৰফ পৰি থকা ঠাই কিছুমানে ভাল লাগে কিছুমানে সাগৰিয় ঠাই ভাললাগে আপোনাৰ কেনেকুৱা ধৰণৰ লাগে
সাগৰীয়ত ঠাইবিলাক বেছি ভাল লাগে আৰু অলপ
বেছি ভাল লাগে
হয় হয়
সেই তেনেকুৱা ধৰণে আমি এটা বছৰেকত নিৰ্দিষ্ট সময়ত এটা আহ নিজৰ আজৰি সময় উলিয়াই আমি যাব লাগে নিজৰ বন্ধু বান্ধৱী বিষয়তে সময় কন কটাব লাগে
মোক নিত পোৱা নাই
ইয়াৰওপৰি কি হয় কথাটো যে আমি সেইেই ভ্ৰমণ বুলি কোৱা লগে লগে এটা কথা আমাৰ মনত আহে যে একদম পইচাৰ কথা আহে যে এটা বৃহৎ পৰিমাণৰ মূলধন লাগিব ফুৰিবলৈ ফুৰিবলৈ যাবলৈ বা ভ্ৰমণলৈ যাবলৈ থাকিবলৈ এতিয়া আমি যদি চাবলৈ যাওঁ কি হয়, আমি দিনটোত যিমানখিনি পইচা খৰচ কৰোঁ বা মাহেকত আমি যিমানখিনি পইচা খৰচ কৰোঁ, তাৰ পৰা যদি আমি খুব কম পৰিমামানেও যদি সঞ্চয় কৰি কৰি থওঁ। তেনেহ'লে আমাক সেইখিনিত। কিন্তু সুবিধা হোৱাতটো দেখা পোৱা যায়। তাৰ বাবে আহ এ ইমান এটা আমাৰ অসুবিধা নহয় মানে ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত গতিকে ধৰক আমি জমা ধন কোনোবা এখন ঠাইলৈ ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত আমি এই পইচা আমি কৰিবৰ কাৰণে আমি। মাহেকীয়া হিচাপত আমি সঞ্চয় কৰিব পাৰো তেতিয়া। সেই আমাৰ যোনটো সমস্যাৰ সেই সমস্যা সমূহ দূৰ হ'ব।
হয় সঞ্চয় টকাৰে আমি। কৰিব পাৰিম
হয় এ নিৰ্দিষ্ট একোটা ভ্ৰমণতহে থাকিব পাৰিম। এতিয়া কি হয় ভাৰতৰ। আমি এতিয়া চাই থাকোঁ আমি ডিজিটেল মাধ্যমসমূহত বা সামাজিক মাধ্যমসমূহত। সকলো মানুহ ফুৰিবলৈ যায় কিছুমান অকল ব্লগাৰবলাক সকল আছে। তেওঁলোকে কি হয় আমি তেওঁলোকৰ ভিডিঅ'সমূহ দেখিলে আমি বাৰ মাহে তেওঁলোকক শুই থকা দেখা পাওঁ এতিয়া আমি লগ লগতে যদি আমি সেই যিসমূহ আমাৰ ডিজিটেল কাম সেই কামসমূহো যদি আমি কৰো যেনে ধৰক আপোনাৰ কণ্টেণ্ট লোকেচনে হওক ব্লগিঙে হওক চমু আৰ্ন আৰম্ভ কৰিলেও আমি কি হ'ব আমাৰ সেই কমিউনিকেশ্যন স্কিল বা আমাৰ যোনটো বাতাবৰণৰ যোনটো মাধ্যম আছে, সেই মাধ্যম সমূহ ভাল হ'ব আৰু দ্বিতীয় কথা আমি নিজৰ নিজে ঠাইসমূহ দেখাৰ উপৰি অন্য মানুহকো সেই ঠাইসমূহ দেখুৱাব পাৰি হয়ৰ এক্সপ্লৰ কৰিব পাৰিম। হয় হয় সেইখিনিত ক্ষেত্ৰত আমি ডিজিটেল যোগেদিও আমি আগবাঢ়ি যাব পাৰিম ইয়াৰ পৰিও নতুন নতুন ঠাই এক্সপ লোৰ কৰিলে নতুন নতুন ঠাইসমূহ চালে সেই ঠাইসমূহৰ আঁৰৰ কাহিনীসমূহ জানিলে কি হ'ব সেই ঠাইসমূহৰ বিষয়ে জানিম অধিক জ্ঞান আমাৰ আহ আহৰণ কৰিব পাৰিম। না উ এতিয়া আপো আপুনি এতিয়াতো আমি যিহেতু অসমৰে বাসিন্দা আপুনি অসমৰ কোন -কোন কেইখন ঠাই ফুৰিুছে বাও
মই অসমৰ লখিমপুৰ ধেমাজি গুৱাহাটী তেনেকে বহুতো ঠাই
অ অ এতিয়া সেই জিলাসমূহৰ ভিতৰত ধৰক আপোনাৰ কিছুমান স্পেচিফিক ঠাই থাকে যোনবিলাকৰ কাৰণে বিখ্যাত জিলাসমূহ এতিয়া তেনেকোৱা ঠাইসমূহৰ ভিতৰত আপুনি লখিমপুৰত ঘূৰিছে লখিমপুৰতো বহুত ঠাই আছে তেনেকোৱা ধৰণৰ অহ ধৰক এতিয়া মাধৱদেৱৰ কলাক্ষেত্ৰই হওক। বা মাধৱদেৱৰ জন্মস্থানেই হওক বা লখিমপুৰত আৰু তেনেকোৱা ঢেৰ আছে মাঘনোৱা দল দৌল আছে
হয় -হয় সেইবিলাক- সেইবিলাক ঠাইলৈ গৈছো বাৰু নিশ্চয় গৈছো সেইবিলাক কিন্তু আৰু বহুতো ঠাই আছে যিবিলাক আমি মানে যাবলৈ এতিয়ালৈকে পোৱা নাই মন আছে সেই ঠাইলৈ যাবলৈ
অ', মোৰ কথাটো এইটো যে আমি প্ৰথমতে যেনিবা ইমান দূৰলৈ যাব নোৱাৰিলো যদিও আমি আমাৰ ওচৰৰ যোনবিলাক থলুৱা মানে ঠাই আছে বা ওচৰৰ যোনবিলাক ঠাইসমূহ আছে সেইসমূহৰ হয় আমি আৰম্ভ কৰিব পাৰো লাহে সেইবিলাক হ সেই ধৰক সেই তাৰ পৰা কৰিলে আমাৰ কি হ'ব সে প্ৰথমতে তাৰ জ্ঞান খিনি পালো লগতে আমি তাৰ পৰা আগ বাঢ়ি যাব পাৰিম আৰু পালেই ময়ো যাম এতিয়া তই যাবি টিকট আমি জিলা লখিমপুৰৰ স লখিমপুৰৰ কথা কলো লখিমপুৰত কিমান পায় আৰু কিমান ঠাই আছে চাবলগীয়া কাষৰে ধৰক ধেমাজি কথা কলো ধেমাজি আপোনাৰ হাবুং হাবুঙৰ পৰা ধৰি এনেকোৱা ধৰণৰ সেই জেগা আছে পাহাৰীয়া ঠাই আছে উ তাইতো আমি চাবলৈ যাব পাৰো আৰু- আৰু যিহেতু ইয়াতে এতিয়া ৰে'লৰ যাতায়ত ৰেলেদি যাব পাৰি যিহেতু আজিকালি ৰে'লৰ যাতায়াতৰ সুবিধাও যথেষ্ট সুচল। গতিকে তেনেক্ষেত্ৰত আমি যদি ভ্ৰমণক কেন্দ্ৰ কৰি গোটেই বস্তুটো চাওঁ তেনেহ'লে বাকী বস্তুসমূহক আমি যোনবিলাক প্ৰতিবন্ধকতা আছে সেইবিলাক ইমান গুৰুত্ব নিদিলে আমি ইমান ভ্ৰমণটো ইমান কঠিন যে নাই।
হয় হয়
আৰু ইয়াৰ উপৰি কি হয় এই আমাৰ যিসমূহ এতিয়া ধৰক অসমৰ ক্ষেত্ৰতে ক'লো অসমৰ যিসমূহ ঐতিহাসিক স্থান আছে। সেই ঐতিহাসিক ঐতিহাসিক স্থানসমূহ আমি বিষয়ে সৰুৰ পৰা ধৰক কিতাপত পঢ়ি আহিছো বা শুনি আহিছো যেতিয়া আমি সেই বস্তুত গৈ আমি বা স্তৱ জীৱন গৈ তাক্ৰ দৰ্শন কৰিম তাৰ বিষয়ে তাৰ বিষয় আমি অধ্যয়ন কৰিম তাৰ তি তে তাত তাৰ বিষয়ে নতুন এটা অভিজ্ঞতা হ'ব, তাৰ বিষয়ে আমি নতুনকে এটা জ্ঞান পাম বা যিসমূহ- আমি চকুৰে দেখ নাছিল সেইবিলাকৰ বি ওচৰ পৰা ভালকৈ দেখিব পাৰিম।
হ হয়
আমি আহ আহোম সাম্ৰাজ্য বিয়য় পঢ়ি আহিছো বাৰু কিতাপত পঢ়ি আহিছো, আপুনি আহ শিৱসাগৰলৈ গৈছে নে? নিশ্চয় ক অ এতিযাধৰক শিৱসাগৰতে আপোনাৰ ৰংঘৰ কাৰেংঘৰ আহ এনেকুৱা ধৰণৰ যিসমূহ আছে সেই সেইসমূহ একদম ঐতিহ মন্দিতঠাই। এতিয়া সেইসমূহ আহোম আহোমৰ আহ কালত নিৰ্মাণ কৰা হৈছিলে বুলি আমি গম পাওঁ কিন্তু সেইসমূহৰ আপোনাৰ আৰ্হিৰ পৰা ধৰি কৌশলসমূহ আমি গম নাপাওঁ। পঢ়িবলে পাইছো যদি কিন্তু বাস্তৱ জীৱনত আমি যেতিয়া গৈ সেইসমূহ দেখা পাম তেতিয়া তাৰ পৰা এক বাস্তৱ ধৰণৰ অভিজ্ঞতা আমি লাভ কৰিব পাৰো তাৰ প্ৰকৃতিৰ বিষয়ে তাৰ প্ৰকৃ প্ৰকৃতিৰ বিষয়ে আমি জানিব পাৰোঁ।
হয়
আহ আপুনি এই প্ৰসংগত কি কব? আপুনি আহ যদি? আপুনি আপোনাৰ এটা উপলব্ধ ধৰণৰ ধৰক মাহেকত আপুনি এটা চাকৰি পাইছে? তেনেক্ষেত্ৰত আপুনি যাব বিচাৰিবনে এনেকুৱা এখন ঠাইলৈ?
নিশ্চয়-নিশ্চয়-নিশ্চয় আমি তালৈ যোৱাৰ লগে-লগে আমি বাস্তৱ ৰূপত সেইখিনি বস্তুক আমি এক্সপ্ল'ৰ কৰিব পাৰিম। তাৰ বিষয়ে অত্যাধিক পৰিমাণে জ্ঞান আহৰণ কৰিবলৈ সক্ষম হম। গতিকে মোৰ মতে আমিজত যদি তালৈ যাব পাৰো তেনেহলে নিশ্চয়, ভাল হ'ব।
আ অ মানে আপুনি-আপোনাৰ সেই মনটো আছে যে আপুনি এটা নিৰ্দিষ্ট পৰিমাণৰ আপুনি এটা বেটন সহায় যদি চাকৰিটো প তেনেহ'লে আপুনি ঠাইসমূহ ফুৰিবলৈ যাব যাব মানে
উম
আপোনাৰ আপোনাৰ সেইটো সপোন আছে
সপোন আছে সপোন আছে
আহ তাকে সেই সেইটো বিষয়ে আমি আজি আলোচনা কৰিলো আৰু আশা কৰিছো এই ভ্ৰমণ সন্দৰ্ভত আমি যিমানখিন আলোচনা কৰিলো আপোনাৰ আৰু মোৰ মাজত সেইসমূহে হয়তো আপোনাকো অ আজিৰ দিনটোত আপোনাক যথেষ্ট সহায় কৰিছে আৰু মোকো কৰিছে আহ গতিকে সেই কথাখিনি আমি আমাৰ বাস্তৱ জীৱনত প্ৰয়োগ কৰিলে বেছি ভাল লাগে আমি আমাৰ আলোনাৰ মাজত আবদ্ধ নাথাকি ইজনে সিজক বন্ধু হিচাপে আমি কেৱল আলোচনাৰ মাজতে আবদ্ধ নাথাকি আমি সেইখিনি বাস্তৱ জীৱনত ৰূপায়ণ কৰিলে বেছি ভাল হ'ব যেন মই অনুভৱ কৰো আপুনি আহ আমি এ বছৰি গতিকে সেইকাৰণে এটা সংকল্প লৈছো যে আমি আমাৰ যিসকল বন্ধু আছে সেই বন্ধুসকলৰ সৈতে এটা আমি যাম যাৰ যত আমি সকলো এটা নিৰ্দিষ্ট সময় কাৰণে যাম নিৰ্দিষ্ট মা ছুলত যাম আৰু ধুনীয়াকৈ আমি সেই নেদেখা যি সমূহ ঠাই নেদেখা নুশুনা যিসমূহ কাহিনী সেইসমূহ সেইসমূহ অধ্যয়ন কৰিম
ভালদৰে অধ্যয়ন কৰিম
হয় হয় শেষত কি কব বিচাৰিব?
শেষত ভাল লাগিল কথা পাতি।
নিশ্চয়-নিশ্চয় ধন্যবাদ আকৌ পুনৰ লগ পাম এটা নতুন টপিকৰ সৈতে আপোনাৰ সৈতে পুনৰ আলোচনা কৰিম।
ধন্যবাদ।